কি ক'ত আছা? ক'ত আছ অ হয় নেকি অ কামত যোৱা নাই?
কামত গৈছিলোঁ দাদা। আহিলোঁ কামৰ পৰা সোনকালে অলপ আপুনি? খৰচবৰ ভাল দাদা মোৰ।
অ সেই নেকি এ মই একদম বেস মানে ভালে আছোঁ দে।
ভালে আছে না? অ পিছে ভাত পানী খালোঁ দাদা।
অ হয় নেকি কাম চাম এনে ভালে চলি আছে? অ আচ্ছা ঠিকেই আছে। পিছত বিয়া বাৰুৰ খবৰ কিবা নাপা বিয়াত দেখোঁ নামাতালি।
বিয়া তাৰমানে ইমাৰ কি খৰচ মানে খৰচ পাতি কম না বাজেট কম সেইতাৰ কাৰণে।
অ মইত আহিব আহিব বুলি ভাবি আছো। বিয়াত মাতি মাতিম বুলি পিছততো নাহিলে।
নাই তোমাৰ তোমাৰ আপোনালোকক দাদা মই ইতা পিছত ভালকে এটা খানা দিম বুইজছ নে।
খানা দিব হ'লেও বিয়াত নামাতিল যে বেয়া পাইছোঁ।
এই এতিয়া বেয়া পাব নালাগে দাদা এতিয়া বুইছ আৰে মাতিম ময় নাই। স্পেচিয়েল কৰি দিম এইটো তাৰমানে- বিয়াতো এখন আহিবি পুতুকু আহিব বি আহিবি কিনে কাই মানুহক কাই সন্মান দিবলৈ নিদিয়ে- এনে খাই যাবি সেই কাৰণে নামাতিলোঁ আৰু-
মই আৰু ভাবিছিলোঁ বিয়াত ভাল এটা কিবা প্ৰেজেন্ট দিম-
পিছত মাতিলেতো দিব পাৰিব নাই- -
অ অ আচ্ছা মই আৰু এটা এচি দিবা খুজিছিলোঁ বিয়াত- বৰ্তমান গৰম গৰমৰ চিজন-
অ এচিটো দৰকাৰ দেই দাদা মোৰ-
বৰ্তমান ফেনহে দিম গেলে এনে ফুৰিব গেলে-।
অ সতিয়াও লৈ আহিবি দেতা-।
অ ফেন হ'ব দে ফেন অ এইবাৰ এদিন ইভাইট-। এদ এনে ইনভাইট কৰিব আৰু হাঁহ মাৰিব হাঁহ মই বস্তু ভাল পাওঁ মানে-।
নাই হা মানে মই এইটো পইচা পাতি জমা হোৱা নাই হাতত ভালকে এটা ভাল খানা দিম তোমালোকক- ত' তোমাক দি আপোনাক দিম আৰু আইতাৰ লগৰ আছে মোৰ- বন বন বনজিত ইয়াকো দিম-
পটা
অ-
সঠ বোলে মস্ত জোৱাৰো বোলে-
জোৱাৰো মানে ইয়াক বহুত বাৰ ধৰিল ইয়াক-
অ এই মাকে আমাৰ তাতে মাকে আমাৰ তাতে বিচাৰহে বহুত বাৰ এই মস্ত বোলে- জোৱাৰো হৈছে বৰ্তমান আৰু এটা এই দিলীপৰ ল'ৰা নে-
আহ অ-
য আৰু দুয়োটাই -
অ আহা হাতে লোতে ধৰিছে বহুত বাৰ ধৰিল-
আহ আহ লাজ নাই নেকি?
লাজ নাই মানে তথাপি খেলে আৰু-
আহ-
ধৰিল না বহুতবাৰ মই মোৰ মই নিজে দেখিছোঁ - যতিয়া বাঁহৰ জেকনি বাৰী আছে জেকনি বাৰী দ খুব খাইছে।
অ হয় নেকি ঠিকে আছে আৰু তেওঁলোকে দুইজন বিয়- কৰা নাই নেকি?
বিয়া কৰা নাই আৰু যিটো এই দিলীপৰ ল'ৰাটো- এইটো হাতী বন্ধাৰ ৰচি দি খুব খোৱা মানুহেই-
অ হয় নেকি হাতী বানদা ৰুচি দি ঠিকে আছে।
এইটো আমি মোৰ ভাল। আপোনাৰ কেনে কেনে চলি আছে?
এই বৃন্দা আমি বিবাহ বৈবাহিক জীৱন ন বৰ্তমান ভালে আৰু-
নাই আপুনি কি কাম কৰে বৰ্তমান-
হেৰিত কোম্পানী কৰি আছোঁ আমাৰ। উম কৰ্ণৱ গুৱাহাটীত এই দৰমাহাটো- ভালে ৰ পত্ৰিশৰ ওপৰত যায় আছা- তাৰপিছত তাৰপিছত আমাৰ এক্সটা ইনকাম - থাকে তেতিয়া
এক্সট্ৰা ইনকাম দিনত কিমান মান আহি যায়-
এ পোন্ধৰশ মান আহি যায়- অ আৰামচে আহ যায় তো- এইটো তোমাৰ মানুহ লগত কথা আৰু- মানুহ চাই পেলাই তুমি কিমান তুমি কিমান চালো মানুহ-
ত ভাল চলি আছে দেখোন-
তমান ভালে ৰোৱা-
মই এই ইয়াতে কৰি আছো মুন্নৈ গোম পা মুন্নয়
মই এক্সট্ৰা ইনকামেদি হেৰি গাড়ী এখন ললো না চাৰি চকা।
কি ললে
কিবা মাৰুতি লৈছে এখন
মাৰুতি-মাৰুতি চুজো কি অ ভালটো গাড়ীটো গাড়ীটো ভাল
এনেই মানে গুৱাহাটী অহা যোৱা কৰাৰ কাৰণে পিছত এখন ভাল এখন ল'ম বুলি ভাবছো এইটো পিছত ৱাইফক দিম আৰু
হ নলওঁ ইনকাম ভাল না আমাৰ আমিই আমি মই এই মন্নৈ কোম্পানীত কৰি আছো দৰমাহ ইমান ভাল নহয়
অ হয় নেকি এইটো মন্দা কোম্পানীৰ বস্তু বেয়া।
বস্তু বেয়া মানে আৰু লগতে যে আইতা কোম্পানীটো আছে বহুত বেয়া গন্ধ হয় বুজিছে না।
অ বহুত বেয়া ন মই মানে মাজে মাজে গোৱালপাৰাটো ডিউটি পৰে না ত সেনেকা যোৱা হয় সেইফালে।
অ আপোনাৰ ডিউটিটো কি আপোনাৰ ডিউটিটো ইফালে সিফালে দাউৰি থাকিব লাগে নেকি।
না মানে কেতিয়াবা গোৱালপাৰা যাব লগা হয় মানে এই ডকুমেণ্ট এপলাই হঠাৎ মানে মাহৰ মূৰত দুদিন মান আমি আৰু, আমি আৰু ধনী মানুহ না জানাই গমেই পোৱা ইফালে সিফালে যায়েই থাকিব লাগে
অ চাইড বিজনেচ আৰু একো নাই
নাই নাই
সেইটোৱে
মুন্নাইট ক নেকি আপুনি
মই মুন্নাইত কৰি আছো মোৰ দ মই মুন্নাই এই এভাৰ দি
অ এইটো যে এই ভেৰাইট কোম্পানীটো মেইন মালিকটো মোৰেই চিনাকি না
কৰ হয় এইত
এ মোৰ সৰুকালৰ লগৰ
চিনাকি নেকি নহলে মোক ভাল বস্তু দি দিব নাই ইয়াক কৈ কিনে
হাঁ
নহলে ইয়াক তোৰ লগৰটোক কৈ কেনে ভাল বস্তু দি দিব মোক কোৱালি ফিকেশন মোৰ গ্ৰেজুৱেচন আছেই
এ গ্ৰেজুৱেচন হব নহ'ব কিহঁত পঢ়া আটৰ্চত না চাইন্সত?
আৰ্টছত
পঢ়া-শুনা কাম নাই আজিকালি চাইন্সত হ'ব লাগিব না
আৰে চাইন আৰ্টছতো চলে তোৰ ন আৰ্টছত
নাই-নাই আমাৰ মানে এইটো যিখিনি মই তাৰ লগত যে কথা বতৰা পাতো এ ত' যি যি ইিলা মেইন-মেইন মানুহ আহিলে চব চাইন্সত পঢ়া না অ তুমি আৰ্টছত কৰি যশৰ কি মুঢ়ৰা কৰবা কাম নাই তুমি আৰ্টছত যৰি তুমি বি এ কি এম এ কৰো তোমাৰ কাম নাই বৰ্তমান সময়ত
বৰ্তমান মোৰ এটা ভাইটি আছে বুজিছা না আৰ্টছত কৰি আছে তাৰ পিছত কব ভাল‌ কি তাৰপিছত ত মই লগৰ ভাত চাত কৈছিল কি সি চাইন্সত যাব বুজিছা
অহ
মই ক'লো কি চাইন্সত যাব নালাগে আৰ্টছতে যা এতিয়া এতিয়া যে আৰ্টচত গৈছে আৰ্টচত পোৱাটো চাইন্সত ল'ব পৰা যাব এতিয়া না
আৰামছে পাৰিব মানে কষ্ট হ'ব ল'ৰাজনৰ বহুত কষ্ট হ'ব
চাইন্সৰ চাইন্স ত ভাল
এই চাইন্সটো মজা মানে চাইন্সটো তুমি যদি চাইন্সটো কৰিলা হয় তই না ত' আমাৰ দৰে বহুত সুবিধা পালি হয় আমিতো চাইন্সটত পঢ়া ন
হয় নেকি না আগতে ভবা নাছিলোঁ আগতে আমাৰ পছ আগতে পৰিস্থিতি বহুত বেয়া আছিল আমাৰ আইতা‌ কাৰণে নকৰি
আমিতো আমি এনে চৰকাৰী চাকৰি নক চাকৰিটো ন আমি বিজনেছ মানে চৰকাৰী চাকৰিটো দৰমহাটোহে পাবা কিন্তু তুমি বিজনেচত গ'লেতো তুমি কামাই থাকে তোমাৰ সেইটো লাভৰ লগত কথা ন
মই চৰকাৰী চাকৰিও পোৱা নাই
হয় নেকি?
অ প্ৰাইভেট মানে প্ৰাইভেট যপো নহয় মই মুন্নুই কোম্পানীত কৰি আছোঁ
হে ইমান দিন মোক কিয় কোৱা নাই আমি ইমান বেচ খাতিৰত দুশ
নাই গ মই এখন এখন অ তোমাৰ লগ আপোনাৰ লগত মোৰ সৰু হবা অলপ বেলেগ
অ মোৰ গুৱাহাটী গটেই চিনাকি না গুৱা গুৱাহাটী মই অলি গলি চব চিন পাওঁ মোৰ বহুত মানুহ চিনাকি আছে দামী দামী মানুহ
এশনটো শোনবা থাকবি কি ঠাণ্ডাত মই মই কম তোমাক
আমিতো এনেতো আমি এনে আমি ব্যস্ত ততে থাকো দিনটা হ'লও তাৰে মাজে সময় পাওঁ মাজে মাজে
উম উম
তুমি সেনেকে ফন চন কৰিবা কেতিয়াবা লগ কৰিবা
উম নাই এতিয়া এতিয়া এতিয়া যদি আ তাই কৈ দিলি কিতা তেনেহ'লে ভালে হ'ব ৰ মই ক'ম তোমাক তোমাক এই তোমাক তোমাক বুলিয়েই কৈ আছো দেই বেয়া নাপাব
নাই নাই নাপাও নাপাওঁ আমিতো আৰু নিজৰে ন নি নিজৰ বুলি ভাবিবা আৰু কেতিয়াবা আ আহিবা আমাৰ গুৱাহাটীত আহিলে আমাৰ হেৰি কিবা এই কিবা গণেশগুৰিৰ ফালে ঘৰটো
গণেশগুৰি গণেশগুৰিৰ ফালে অ যাম যাব লাগিব নহলে
আৰু মোৰ কামটো হৈছে এই পলটন বাজাৰ সিফালে চাই দি ফাই এইফালে কাম কৰো মই
হয় নেকি কামটো ভাল কাম কৰি আছা দে
কামটো ভালে কৰোঁ ৰ মানে কামটো মানে এ সঠিককে ক'ব নোৱাৰি মানে আজি হঠাৎ বেলেগ কাম কালি বেলেগ কাম মানে হঠাতে চেঞ্জ হৈ যায় মানে
অ অ
ক'ত আছে বৰ্তমান?
মই ফিলত অলপ খোজ কাঢ়ি আছো ইফালে সিফালে লগৰ গিলা বহি আছে
পুলিচত এপ্লাই কৰিছ নেকি?
পুলিচত এপ্লাই কৰা নাই ফেটটা বাঢ়ি গৈছে অলপ তাৰ মানে বুজছ না অলপ ফেট টা কমাব লাগে
মই ভাবিছো পুলিচতে এপ্লাই কৰিলে নেকি?
পুলিচ এপ্লাইল এইগিলা বাদ দিছো এইগিলা আগতে কৰিছিলো ন নহল
অ হয় নেকি এই কিবা কৰিব নাই এপিচি ইউপিচি কৰিলি আৰু কৰবা।
এইবোৰ এইবোৰ বাদ দিছো এখন ঘৰ চলাব লাগে মনে কোম্পানীৰ কাম কৰি আছো পাং পধপ কা ৱাইফে কি কব ঘৰতে থাকে এনে
অ হয় নেকি হাউচ ৱাইফ ঠিকে আছে। ইমান ফ্ৰীডম দিব নালাগে আজিকালি মানে ঘনীয়েকক
দিয়া নাই মই কিবা কলে মই মাৰি দিম মই
অ ঠিকে আছে বেছি ফ্ৰিডম দিলে মানে পিছত আপোনাৰ দিগদাৰ হ'ব।
মই ইমান ফ্ৰিদম দিয়া নাই ৰত
ঠিকে আছে বেছি ফ্ৰিডম দিলে মানে বহুত প্ৰব্লেম আহি যায়। একেলগে খাই আছে নে এনে
একেলগে খাই আছ মোক মই কিবা কৰিলে ডাইৰেক্ট ভয় কৰে
অ হয় নেকি আপোনাক মানে ভয় কৰে ঠিকে আছে কৰ বিয়া কৰিছে আপুনি কৰ পৰা?
মই দা কি দা এই কি কৈছ এক দুই কি কৈতা ডমুনি ডমুনি ডমুনি
অ দুমুনি অহ বাঙালী ছোৱালী নেকি?
বঙালী নহয় মোৰ বঙালী ভাল নালাগে মোক
কিয়?
বঙালী মই বেয়া পা আহিছো
এই বঙালী ছোৱালী ইমান ধুনীয়া দেখি
মই অসমীয়া ছোৱালী বিয়া কৰিছো বিয়া পাতিছো।
ছোৱালী নেকি থৌ অসমীয়া ছোৱালী অসমীয়া
অসমীয়া ছোৱালীটো অসমীয়া ছোৱালী ভাল লাগে মোক
ঠেইত অসমীয়া ছোৱালী কাম নাই। তুমি ট্ৰাইবেল ছোৱালী বিয়া কৰিলে না একো কৰিব নালাগে চব কষ্ট কৰিলে ট্ৰাইবেল ছোৱালীয়ে
নাই এতিয়া কৰি কৰিলো এতিয়াতো আৰু চেঞ্জ কৰিব নোৱাৰ নোৱাৰা নাই এইটো
নাই নাই নাই নোৱাৰা নোৱাৰা
কৰিলে যদি কৰিলোঁ আৰু এইটো এইটো এইটো থাকিয়ে যাব বুজছা
অ অ অ ঠিকে আছে বিয়া এনে কোন মাহত পাতিলে
ইতা ইতয়া কি মাহ ইত মাহ জুলাই মাহ উলি আছে ন এইটো
অ অ
জুলাই মই ফেব্ৰুৱাৰী মানত মাৰছো ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী মানত মাৰছো অ
অ ঠিকে আছে আৰু বেছি ঠাণ্ডাও নহয় বেছি গৰম
অ অ এতিয়া ইতিয়া তাৰমানে অলপ ইনভাৰমেন্টছ চাই কেনে পাতিছো যে অলপ কেনেকা পৰিৱেশটো চাই কেনে পাতিছো অলপ
অ ভাল পায় ন এনে চাইছে চাই চিন্তি এ
এতিয়া কি আছিল লাভ ৰিলেশ্বন এইটো
অ লাভ মেৰেজ নেকি বৰ্তমানত সকলো লাভ মেৰেজে হয় না
উম আপুনি যে বিয়া পাতিছে আপোনাৰ কি?
আমাৰ সৰুৰ পৰাই লা ভাল পোৱা মানে
সৰু পৰাই।
অঁ এ ক্লাছ এইট চেভেনত থাকাতে।
অ
আমাৰ মানে এটা স্কুলতে পঢ়া সেনেকে চিনাকি সেনেকে আৰু বেষ্টফ্ৰেণ্ড আছিলে সেনেকে বিয়া বাৰু সেনেকে হৈ গ'ল আৰু।
অ
বিয়াত মান ইনভাইট কৰিব খুজিছিলোঁ পিছত আপোনাৰ নাম্বাৰটো নাছিল না। এনেকে একদিন ফেচবুকত
মই মই বহুত দিন আগতে ভাবিছিলো যে ইয়াক লগ কৰিব লাগিব লগ কৰিব লাগিব লগ কৰিব লাগিব ভাবাতে ভাবাতে এই ৰিচেণ্টলি বা খগেনক লগ পালো খগেনক লগ পাই কেনে কলো, খগনকটো চিনি পাই?
অ বাং বাং কিয় নাপাম এই মই